অ।
কি কৰিছাঁ।
এয়া আছো ফুৰিব যাবা নেকি?
হা ফুৰিবলৈ ফুৰিবলৈ যাম বাৰু কি গুৱাহাটীত‌ আছ নে?
হয় ঘৰতে।
যোৱা নাই ক'তো?
নাই যোৱা নাই।
আচ্ছা হেৰি কলেজ জোৱা নাই?
কাইলৈ বন্ধ, বন্ধ।
তেনে ব'লা ফুৰিবলৈ যাওঁ কৰবাত
পাৰি।
কি ক'লা?
টাইম‌। ‌ টাইম।
তুমি কোৱা টাইমটো
এয়া চাৰে সাতটা।
ৰাতিপুৱা।
সন্ধিয়া অহিবানেকি ন
নহয় নহয় ইমান জল্দি উঠিব জানো বাকীবোৰ পোৱালীবোৰ
বক ন কাম ন ওম না
তেনে আজিয়ে কৈ থৈ দিবা যে এনেকে তেনেকে ফুৰিব যাম কৰ'বাত ক'বাত
আমি কৰপৰা যাম।
কি কলা,
ভ
অকণ দিছে কোৱা না
আনিম আনিম
হ'ব বাৰু হেৰি কি তোমাৰ স্কুটি লৈ যাবা,
ন না মইতো দৌৰিব যাম।
এইডাল তুমি কি স্কুটি লৈ যাবানে, নে তুমি হেৰি কি লৈ যাবা?
স্কূতি লৈ যাম থৰি কিনে দৌৰিম।
হ'ব কি পাহাৰীয়া এলেকা নেকি?
উ সেই নেকি আৰু তোমাৰ আপডাউন।
আপ ডাউন যাব পাৰি, কিমান পোৱালি যাব এনে?
খাই চাম চমাৰ খান
কি কি
ছয়টা খাতটা যাব খালি
ছোৱালী, মই ওলাওঁ ছোৱালী
ভাল মিনিল অ
মই ছোৱালী ওলাও, তুমি ল'ৰা ওলোৱা। মই বাৰু ছোৱালী বেছি কিমান পাঁচ জনীমান যাব চাগে দেই বাৰু।
অ মোৰ হাতত আছে মানে লৰা এনেকা
হ'ব তো হেৰি আৰু শুনা এনে। ল'ৰা লবা যোনে উৎপাত কৰে হা বেছি,
অ অপিছত খেলি মেলি হব
সেইটো আৰু হেৰি কিমান দূৰনো সেইটো জেগাটো?
কিমান? দছ বিছ কিলোমিটাৰ।
বেছি দূৰ নহয় মানে?
নহয়
পাৰি তেন্তে, তেন্তে সেইটা মানে যাওঁ যদি বেছি দূৰ নহয় তেন্তে নটা
অ এনেকে এনেকাে মান এই ৰ'দ দিব ব তেতিয়া যাব নোৱাৰিম।
আন্তা
এ এনেকে চ আত বজাৰআ চ তাৰ
তেনে তুমি আজি সবকে কৈ দিয়া, কি গ্ৰুপ খোলো নেকি?
নি খক দলে
অ হেৰি অ সেইটো কি বুলি কয় এনে পইচাটো কিমান লাগিব, তেলৰ খৰচ কি তাত খাবা নে নোখোৱা?
অ আকত খাইও পাৰিলে ন চবে কৰিা ত ল'ব লাগিব
কি ভাত চাত,
পচ মই কোনে শিকাই খাব ৰ এইটো আমাৰ একটা নহয় না
ঠিক আছে বাৰু। কিন্তু হেৰি কিমান লব লাগিব চাগে পইচাটো তুমি চাগে গৈছা ন, ত ইমান গোটেটো ফুল বাজেটটো কোৱা মানে যিমানটো মানে প‌ইচা লাগিব। আহা পৰা, যোৱা পৰা, খোৱা পৰা আদি তাত কিমান লাগিব? তেতিয়া মানে মই গ্ৰুপ এটা খুলি পেলাই গ্ৰুপটোত চব লিখি দিম কি কোৱা।
ভ আহ পাৰ পছিল তিনি ক
তিনিশ টকা দিওঁ হ'ব?
তাই পাইছ ন
নহয় নহয় নহয়। ত এতিয়া মই যদি, তোমাৰ লগত যে তেলৰ পইচা কিমান লাগিব?
দুটাই মিলালে যে দুশ টকা হৈ যাব আপ ডাউন।
দুখ টকাত হৈ যাব?
অ
তেনে ঠিক, তেনে সেই ল‌ওঁ তোমাৰ আম ওৱান থাউজেন্দ এটা লৈ ল‌ওঁ কি কোৱা?
ললেই হ'ল। ভালেই কথা ন ওৱান থাউজেন্দ মানে ল'ব পাৰে।
যদি নহ'লে যদি পিছত যদি পইচাটো কমকৈ যায়, তেতিয়া তো আমাৰ চাবৰ দিগদাৰ হব ন? তেওঁ চবকে ক'লে যে ওৱান থাউজেন্ড, যদি চবে যদি থাউজেন্ড নোৱাৰে, কোনোবাই নশ টকা, নহলে আঠশ টকা, তেওঁলোকে মেক্সিমাম লৈ লোৱা, কি কোৱা?
উম, সেইটোৱে-সেইটোৱে হ'লে হ'ব ঠিক আছে, এই থাউজেন্ডনে হ'ব বুজিছা, ইমান কম ক'ব নালাগে?
তেনে চবে থাউজেন্ডনে দিয়ক, পাৰিব নাই চবেই?
এই পাৰিব-পাৰিব, কিয় নোৱাৰিব আকৌ।
তোমাৰ লগৰখিনি দিব নহয়? আৰু সিহঁতেটো স্কুটি আছে ন চবেই স্কুটিত যাব? নে বাইক চাইক আছে?
কেইটামানৰ বাইক আছে, স্কুটি আছে।
হ'ব বাৰু তেন্তে, বাইক স্কুটি তেন্তে, হেৰি ৰাতিপুৱা কেইটাত চাৰে আঠটাত? আঠটা, অকে, বাই-বাই। আৰু হেৰি নহয় তোমাৰ
উম
উম, এইটো কি বুলি কয়, আহ আৰু তোমাৰ কি হেৰি-চেৰি কিবা নিব লাগিব নেকি?
ভাই কি, কেনেকুৱা বস্তু?
মানে তোমাৰ, কাপোৰ-চাপোৰ বা বহিব কৰিবৰ কাৰণে কাপোৰ।
ভগৱানে এখন মাটি বাগিৰা এখন নলেও হলৰ বহাদ
কি সেই, এইটো তোমাৰ বিচনাত পাৰা কাপোৰ যে
অ সেইটোৱেই।
আৰু কিবা-কিবি ল'ব লাগিব নেকি?
বা সেইটো তাৰপাই কিনি ল'লে হ'ল।
এ তোমাৰ, হেৰি এটা জেগা আছে, যদি এইটো জেগাতকৈ আমি হেৰি লৈ যাম বলা অৰুণাচল।
অ-অ, অ, তাত যাব পাৰি কিন্তু মই যোৱা নাই ৰে।
অৰুণাচলৰ এইটো যে কিবা, হেৰি কিবা এটা যে ফুল ধুনীয়া-ধুনীয়া, ফুল-ফুল আছে যে
অ, সেইটো।
সেইটো অ, যাবা?
ভাড়া নাই কিন্তু
হা
পাৰা যায়
অ, ব'লা তেন্তে।
চব কু চে যাব কি এতে যাব
মই গ্ৰোপত সোমিয়াই দিওঁ তোমাক
লম, দিয়া-দিয়া অ, তোমাৰ যাৰ-যাৰ নম্বৰ চেভ কৰি দিছে, মই তাৰপাছত বাকী নাম্বাৰ এদ কৰিম।
কিমান তা, এনে ততেল পোৱালি কিমান দিলে ভাল হ'ব কোৱাচোন?
কম হ'লে ভাল হয়, বেছি পৰিলেও বেছি উৎপাত হব পিছত খেলি-মেলি হব।
এনে তোমাৰ লগৰ খিনি কেনেকুৱা? উৎপাত উতপতীয়া নেকি? সি যদি উৎপতীয়া কিছু তেনে তেনেকুৱা নালাগে, যোনবিলাক মানে শান্ত- সুস্ত আৰু য'ত-তত নাযায় ন, আৰু মানে কিয় একেলগে যাতে থাকো, একো যাতে কাবা- কিবা একো নহয় যাতে, তেনেকুৱা নিবলৈ ভাল আৰু
নে সেইটো এনেকা লেবেলৰ নহয় ঠিকে আছে, মানে মিডিয়াম।
অ, মিডিয়াম ল'ব, ইমানকে শান্ত-সুস্থও নলব, ইমানকে বদমাছো নলব। মানে কে ভাল ল'বা, যোনটো মানে বুজি পাই কিবা এটা ক'লে।
টো মিডিয়ামত আছে মিডিয়াম পুৰা।
অ আৰু এইটো কি বুলি কয় দিদাৰ মানে কি আমাৰ ৰিক্সাত নিম ন চব এ তো লৰা খিনি তোমাৰ ৰিক্সত যাব ন? আৰু ছোৱালী খিনি মোৰ ৰিক্সত যাব তো মানে আমি ভালকে চাব লাগিব বুইছা।
তাকে।
এনে ক'ত যাবা তুমি কোৱা জেগাতো যাবা নে নে অৰুণাচল প্ৰদেশ যাবা?
হে ৰাতি কি কথা পাতি কি কয় চাই ল, কোনে ক'ত যায়।
হ'লেও তোমাৰ কি বুলি কয় এইটো ৰবা দেই, উম
হয়।
সেইটা।
অ
তোমাৰ হেৰি, অ তোৰ মাহঁতক কব লাগিব নেকি?
হা?
তোমাৰ মাহঁতক কব লাগিব নেকি মানে সুধিব পাৰ্মিশ্যনটো লব লাগিব নেকি?
হ'ব মানেক লাগে
দিবটো।
হা?
দিবতো?
অ অ।
তেনে এটা কাম কৰো। চিয়ৰ?
অ।
তোমাৰ অ হেৰি এইটো কি বুলি কয় এইটো যে হেৰি এইটো কি তাত চাগৈ স্পাইট স্পাইট পাম চাগে ন ঠাণ্ডা ঠাণ্ডা।
অ সেয়া পাই যাম দোকান আছে ততে।
আ তাত।
মাজ পাৰে গস লৈ ন ম পায়।
নহলে কি?? আহ খানা বনাই লৈ যাওঁ নেকি ভাল লাগিব।
এই কে ন তাল গম। বাকি তাৰ পাই কিনি লম মচলা পাতি।
মানে তাতে বনাবা? পাৰি বাৰু যদি বনাও বাৰু কোনো কথা নাই যদি লৈ যাও কিন্তু লৈ গলে বাৰু কষ্টতটো নহব মানে ভালকে ফূুৰ্তি চূুৰ্তি কৰিব পাৰিম কিন্তু মানে কি হ'ব লৈ গলে মানে কি খানাটো ঠাণ্ডা হৈ যাব খাবলৈ ভাল নাপাম কিন্তু যদি আমি তাত গৈ বনাও গৈ খাবলৈ ভাল লাগিব। কিন্তু এটা কথা কৌ বেয়া হব যে ভালকে ফু্তি চুতি কৰিব ন ম ঘূৰিব চুৰিব নাপম মানে। ভালকে একো কৰিব নাপাম তেনেকে কি কৰা যায় কোৱা মানে ভালকে ডিছকাশচন টো কৰি লোৱা যে যাতে কাইলৈ আমাৰ প্ৰব্লেম ন কাৰণ কাইলৈ যাম ন আৰু বেছি প্লেন বোৰ পিছুৱাই থাকিলে পিছুৱ থাকিলে জাচ গ যোৱা নহয় হয় গৈ আমাৰ কিয় যোৱাবাৰ দেখোন আমি যোৱা প্লানিং কৰা নাছিলো ল। গৈ পেলাই কি হ'ল তোমাৰ এনেকে প্লেনিং কৰোতে পিছৰ পিছ ৰাস্তা যাবলৈ নহলেগৈ।
অ সেইটোয়েতো সেইকাৰণে এবাৰ নাই এই যামেই যাম কালি কালি চাইওঁ কালি যাম।
খালি চিঞৰ নে নে আকৌ নাযাওঁ বুলি ক'বা চবেই।
এই যাম কালি মইতো ৰেডি আছো আৰু মোৰ নগটা ৰেডি আছো। তোমাৰ কিজনে জানো আৰু কি হয়।
মোক এজনী দেখা নাই আকৌ নতুন কি ওলাই যায় যে অলপ।
তাকিলে।
অ গ্ৰুপডত তেন্ত শুনা গ্ৰুপটো যেতিয়া মই খুলি দিম ন। ত তোমাৰ লগৰ খিনি গোটেইখিনি। এড কৰি দিবা সিহঁতক ক'বা কি কি দৰকাৰ আছে বস্তু কি কি হেৰি চচপেন কেৰাহী আৰু।
এই কেৰাহী হ'লে হ'ব ছচমিন মান দৰ কাৰণে বাকী। পাৰি
আৰু ভাত বনাবলৈ কুকাৰ
ভাত নাখাওঁ ৰুতি
ৰুটি খাবা
অ তমটিল নদমান
ত ভাত নোখোৱা ভোক নালাগিব ৰুটিকাল খালে
হেই একো নহয় এবেলাহে ঠাণ্ডা দিনা খামেই দেখোন তাতে পেত ভৰি যাব
সেইটো হয় আৰু শুনা না তটো যদি আমি অৰুণাচলটো যাওঁ তেনে টটেল কিমান লাগিব
পাৰ পাৰ্চ থাউজেন হব
টু থাউজেন্ট ওৱান থাউজেণ্ড হ'ব জানো কাৰণ যাওঁতে তোমাৰ তেল কিমান লাগিব অৰুণাচল যাওঁতে তোমাৰ ফাইভ হানড্ৰেড ফাইভ হাড্ৰেড কে লাগিবই তেল।। য'ত ইমান নাজানো। কিন্তু লাগিব চাগে দেই তেল ভাই মানে ভাই মানে আকৌ খোৱা বোৱা আছে ৰুটি যদি তুমি কিনি খোৱা। সেইটো আকৌ পইচা দিবলৈ আছে এ মাংসটো হ'ব আৰু মাংসটো হব ইয়াৰ পৰাই লৈ যাম কি ক তোমাৰ
উ সেই তাকেই
ত বনাব জানাই নহয় ন তোমাৰ লগৰ খিনিয়ে
উম উম জানে চবতে আছে।
তেনে ঠিক আছে মাংস চাংস খিনি ইয়াৰ পৰা লৈ যাম তেনে কেৰাহীটো লৈ যাম ন অকল আৰু পানী
এ পানিছিল তাৰপৰা কি সেয়া বস্তু লৈ গলে আৰু ঝেমেলা হব নেকি?
সেইটোও হয় বাৰু তেনে কেৰাহীটো লৈ যাম ন
আহ অ
আৰু বহিবৰ কাৰণে কাপোৰ।
মানে তোমাৰ ব্লেঞ্চ দেখন।
অ, আৰু সাঁতুৰি সতুৰিবা চাগৈ নহয় তাত।
আৰু পানীৰ ও ডিপেণ্ড কৰে পানীটো চেলাব লাগিব ন কি হয়।
এনেতো সেইটো বোলে সাঁতোৰা জেগাই বাৰু হ'লেও কাপোৰ চাপোৰ লৈ যাব লাগিব।
অ, লই লবা ইচপতিং সাফ পেন্ত এটা।
সেইটোয়ে আৰু শুনা অ এজনী এজনীক মোৰ লগত চাগৌ পাঁচজনীহে যাব নহলে। চাৰিজনী পাঁচজনীক। হেৰি নহয় চাগৈ দেই নাযাবও পাৰে ত' চাৰিজনী যদি যায় তোমাৰ লগৰ লগতে বহি যাব আৰু চবে মিলি জুলি ন। তোমাৰ লগৰ দহটা যাব চাগে?
মিলাই মেলি জাম বাৰু দিয়া।
মিলাই মেলি তো প্ৰব্লেম নাইতো ন চবৰে।
নাই নহয় প্ৰাবলেম কাৰো নাই।
তেনেন্তে গ্ৰুপত মই তোমাক এড কৰি দি আছোঁ। দেন তুমি চবকে পইচা কথাটো। ক'ব কিমান টু থাউজেন এটা লৈ ল'ম ন।
অ অ এ হৈ যাব।
চবে মানা নকয় নহয় ন টু থাউজেন হলে। ঠিক আছে তেন্ত মই তোমাক। গ্ৰুপত এড কৰি আছো আৰু চবৰ লগ কথাটো ডিচকাচন কৰা আহা গ্ৰুপ। আৰু শুনা চবকে বাজিত। টো কথা কৈ দিবা হা।
উঠিক আছে দিয়া।
দি আছোঁ।
অওকে